হেল।
হয়।
ক'ত আছে আপুনি।
মই ডিউটিত।
অ আজি ৰাতিপুৱা আছিল ডিউটি
আজি ৰাতিপুৱা আজি এই কেছ চলি আছে যে
হয় নেকি কেচটো হব হৈছে নেকি।
হ'ব হৈ হৈছে বোলে আৰু আমাৰ ছাৰে কৈছে ঠিকে আছে বুলি ক কৈছে।
ঠিকে আছে মানে ইভিনিঙৰ ক আহি আছে অ ভালে বাৰু তেনেকে থাকিলে চিন্তা নাই
সেনে সেইটোতো হয় আহটোতো ঠিকে আছে ৰাতিটোহে অসুবিধা হয়
কিহৰ বাবে বেলেগ বেলেগ পেচেন্টৰ কাৰণে অ তেতিয়াহ'লে এবাৰ নাইট বহুত বেয়া গৈছে
বহুত বহুত হেৰি মান বোলে এ কি কয় চাৰে চাৰি পাঁচ। আহা হাত ছয়টা মানত বোলে ৰেছ চব পাৰিছে
এনেকুৱা জ্বলাইছে মানে
অঁহ বহু প্ৰৱেলেম কৰিছে ছয়শমান কালি এই দ মিত ভাৱিছো কাৰণ এতিয়াও মই হেৰি কৰিলো ৰাতিপুৱাও মই মই ৰাতিপুৱাও মই মানে কলো আৰু যে এনেকে থাকিলেতো কেনেকে যাব পাৰিবা ৰাতিপুৱা মানে এক মোৰ গোটেই দিনটো শুৱে।। গোটেই দিনতটো যদি শুৱে ৰাতি কেনেকে শুব ৰাতিটো অ আৰু কণনি নাহে ন দিনতটো শুই থাকিলে দিনতটো এতিয়া মই মাতিছো মই উঠাই উঠাই দিছো হা। নি মা উঠিলেও নুশুনে মুখেৰে নামাতে একো নকৰে একো নকৰে ৰেচপনে নকৰে আৰু মই এতিয়া মানে সেইকাৰণে উঠাই কিনে মই চব পানী খাব লাগিব ন সেই ৰাতিপুৱা আঠটা বজাত যে পেছাব কৰিছে তাৰপিছত আৰু পেছাবে কৰা নাই কেনেকে কেনেকে
পানী নাখালেতো নহ'ব নহয়
সেনেকে ভালে নাথাকিব ন
উম তাকেইতো
মই কলো আৰু মই চো এনেকে থাকিলে কেনেকে হব তুমি উঠা বহা মই মানে হেৰি চৰি কৰি দিলো তোমাক এই টো আচৰাই দিলো তুলি তুলি মইলো তোমাক এনেকে দেখা পালে ছাৰহঁতে কিয় যাব দিব নিদিয়ে ন ছাৰহঁতে যাব তোমাক ভালকে সুস্থ আৰু আজি মানে কি হৈছে এই চিলাই ষ্টিচৰ চিলাইৰ পৰানা
অ চিলাই চিলাইটো খুলি দিয়া গৈছিল তাৰ পিছতো পাছ উলাইছে
ওলাইছে একদম লাষ্ট চ লাইট পৰা পেৰা পেৰা পে পেত পেত ওলাইছে আৰু মানে কি জানা মেইন কথা তোমাৰ এই তাৰ মানে তেতিয়া একদম চকেজ ড্ৰেইনৰ বহুত চকেচ হৈ গৈছিলে এই যে ড্ৰেইনৰ সেইখিনি যে হেৰি কৰা আছে কি তাৰপিছত মানে চাই ছাৰ হতঁক দেখালো ছাৰ দেহত মানে আমাৰ চিনীয়ৰ ছাৰ আহিছিলে কি কৰে তেওঁক দেখালো দেখাৰ পিছত ছাৰে কলে যে হেৰিত ড্ৰেছিং কৰি দিয়া ড্ৰেছিং কৰি বেছিকে লগাই থৈ দিয়া সেনেকে গলে বেছিকে পেট প্ৰেছ কৰি সেনেকে লগাই থৈ দিয়া মই যে হ'ব দিয়ক ছাৰ পিৰিটে দি হেৰি কৰিবা যেতিয়া সেইটো কৰা কৰি প্ৰেচ মই কৰি প্ৰেচ অলপমান কৰি চাওঁ প্ৰেছ কৰি চাওঁ যে ফুৰপুৰ ফুৰপুৰ ফুৰপুৰকে ওলাই বহুত ওলাইছে আৰু মানে পুৰা পাছ ওলাইছে। ছে
উম। এতিয়া তাই গম পাইছে নে নিজে হেল্ল', হেল্ল',